হেল্ল'।
হেল্ল'।
উম কি কৰিছা?
মইটো কাম কৰি আছো।
তুমি দেলি- ব্ৰেকফাষ্ট ঘৰতে কৰি আহা নে বাহিৰত কৰা।
বাহিৰত কৰোঁ। মই কলো ন মায়ে নাই ঘৰত। অ অ অলপ আৰু অলপ ওপৰত আছে।
আচ্ছা আচ্ছা ভাইটি ক'ত-? কৰে বাহিৰতে?
ভাইটিতো চাকৰি কৰি আছে যে কোম্পানীৰ পৰা ৰুম-চুম বিচাৰিলে তাতে থাকে, ভাৰাঘৰত থাকে।
আচ্ছা আচ্ছা। অ সিও মানে ঘৰত নাথাকে।
কোন?
সিও ঘৰত নাথাকে।
কম্পানীৰ পৰা গম থাকে গাড়ী থ-
আৰু পাপা।
পাপা ঘৰত।
তোমাক কোনে বনাই খুৱায়?
ঘৰত কামলি ভাই আছে।
আচ্ছা আচ্ছা।
ব তই কামলি ভাইটো ৰাতিপুৱা নাহে না।
অঁ। তো ঠিকে আছে বাৰু।
ত ৰাতিপুৱাওঁ জল্দি আহিব লাগে। ৰাতিপোৱা লেট কে আহি- ৰাস্তাৰ পৰা যাম নযায়। একদম মানে অফিচ-চফিচ- যায় থাকে না স্কুল যায় থাকে, কলেজ যাই থাকে।
উম।
ল বেছি চালু কৰি খালী-
এতিয়াতোতো চাগে পুৰা যাম ন?
এতিয়া যাম ৰাস্তা বনাই আছে।
নহয় এই অম্বুবাচী চলি আছে ন।
ন ৰাস্তাটো চলি আছে যাম সেইটো এৰিয়াত কামাখ্যা যায়। মালিগাঁও গাঁও আৰু ৰাস্তা পমাৰ আছতেটো লা-
উম লাঞ্চ কি কৰিবা।
লাঞ্চ কি কৰিম।
ভাতে খাবা চাগে
হা
ভাতে খাবা চাগে
নিৰামিষ ভাত
সেইটোৱে
ঘাঁহ খালেও হয় বাৰু
আকৌ ঘৰত যাম নেকি মই
উম
ছেভেন কি কিলোমিটাৰ
কিলোমিটাৰ
হা
অৱ
ইংলিছত কোৱা কিমান কিলোমিটাৰ
পোন্ধঅ' পোন্ধঅ
অ অ মই শুনিলো সত্তোৰ
অহা যোৱা ত্ৰিশ কিলোমিটাৰ হৈ যায় ।
তেন্তে বেছি দূৰ নহয়।
তোমাৰ ঘৰ ক'ত মালিগাও ন
হয়, মালিগাও পানৰূপ
মালিগাঁও জামৰ কথাটোতো শনাই যায় মালিকগাঁও বুলি কলে জামৰ কথাই মনত পৰা যায় ।
এটো যাম নাথাকে পাৰিবা ফ্লাইঅ'ভাৰ হৈ গ'ল ন
অ
আজো উপৰিও উম ওপৰৰ পৰা সৰু সৰু গাড়ী গুচি যায়। আৰু তলৰ পৰা বাছ যাই থাকে। বাছ, মেজিক সেইবিলাক যায় । নীলাচল ফ্লেলাই অভাৰত। অঁ নীলাচল ফ্লেলাই।
তুমি কিহৰ লৈকে পঢ়া?
অঁ
কিহত কৰিলা?
অটমোবাইল। অট কেদৌ ছাৰ্ট ডিজাইনাৰ। তাৰপিছত- কৰি আছো প্ৰাইমটাইমত।
অ কলেজ।
তুমি আৰু কিমান- প্ৰজেক্ট নচলোৱা।
বুজা নাই।
ইফালে কাপোৰৰ মানে ব্যৱসায় আছে। সিফালে কনচাল্ট- ট্ৰেইন চি খুলি থৈছে। সিফালে আকৌ কাৰ মোক- কৰিলো আৰু।
মানুহ আছে। টিম আছে ন' চব টিমক লগাই থৈ দিছে। এতিয়া মই অকলে বহি আছো। মই অবস্থা- তা বেয়া হব। এটোয়ে মই কওঁ। এতিয়া মই কব নোৱাৰিছো কথা পাতি আছো। ষ্টাফে কাম কৰি আছে।
উম। পেইচা বোলতা হে না।
হেতোই কথা। পইচা লাগে ন'হ কথাটো।
হোম।
আজি কালি ল'ৰা তোক পইচা নাথাকে পইচাটো বেয়া হৈ যায় ন।
উম' আজিকালি লৰা- ছোৱালী বুলি নহয় আজি কালি- মানে মানুহৰ হাতত পইচাই মেইন আৰু।
ঘৰত পইচা পাবা ঘৰত পইচা আছে মানে কাজত পইচা কম আছে মাৰ মুখেই- খোৱা বোৱা কেতিয়া কৰিবা। ফোনত পইচা নাথাকে।আৰু- ফোন অ ফোন অ বেয়া হ'ল। কালিও চলি আছে। যদি ট্ৰাই কৰি চাব পাৰা ঘৰত সুধিবাচোন মাক-দেউতাক একো এঞ্চাৰ নোলাব মোক এনে শুধিবা যে ভাবা মই বেছিক কাম কৰিছো পচ্ছিছ তাৰিখ একো নকব চাবা একদম কি ক'ত খেলো, চাইলেণ্ট
মানে চোৱা মানুহ পইচা নহ'লেওতো থাকিব নোৱাৰে ন।
এইটো কথা চাগে তুমি নতিছ নটিচ কৰিছে চাগে তুমি সৰুৰ পৰা তুমি চাগে তোমাৰ তাত মোৰো মা-দেউতাই কৈ থাকে খালি পঢ়ি থাক, পঢ়ি থাক, পঢ়ি থাক আৰু চাকৰি দি হয় না নয়? চাকৰি পাব কাৰণে আমাৰ বিচাৰিব লাগে। চাকৰি নাপালে কথা শুনাই থাকিব হয় নে নহয় চাকৰি নালাগে। বিজনেছ কৰ সৰুৰ পৰা কৈ থাকে ঘৰৰ পৰাই সৰুৰ পৰাই যে কৈ থাকে পঢ়ি থাক সেইটো ৰিস্কটো কিয় নলয় যে তই পঢ়ি থাক চাকৰি মই দিম। পঢ়াই চাকৰি কৰ তাক বুজি ট্ৰাই কৰি আছ না?
অ'।
তোমাৰ এইতো নুতুন আই ডি বনালা নেকি আজি?
উম, এইবিলাক কথা পাতিব নালাগে হেৰি কি আছিলে এইটো অ বেংকৰ আই ডি এটাহে বনাম বুলি ভাবিছিলো মানে মোৰ অ পান কাৰ্ডখন মাইনৰ হৈ আছে সেইকাৰণে বনাবই পাৰা নাই।
কিয় মাইনৰ হৈ আছে?
মানে মই নহয় নহয়, মই মানে উম আপডেট কৰালো কিন্তু মানে কি হল ঘৰতে থাকি গ'ল মানে ঘৰৰ এড্ৰেছৰ দ আছিলে যে ঘৰৰ এড্ৰেছত গুচি গ'ল। এতিয়া মানে মা হঁতে আনিব পাহৰি থাকিলে।
ই পাঞ্চত উলাব পাৰে নহয় অনলাইনৰ পৰা।
পাৰি কিন্তু মানে মই অলৰেডি তাত উলিয়াই থোৱা আছে মানে ই - ই পান কাৰ্ড, ই আধাৰ কাৰ্ড, পান চব মে মানে অৰিজিনেল পান কাৰ্ড চব মানে ঘৰতে আছে। এনে এনে আকৌ এবাৰ অনলাইন কৰি কিবা কিবি পইচা বিলাক খৰচ কৰিব মন নাই আকৌ।
উম, সেইকাৰণে মানে ভাবিছো ঘৰৰ পৰা আকৌ বা কেতিয়া অনা হয় সেইকাৰণে নাই আৰু। আমাৰ ফালৰ পৰা ঢেৰ মানুহ আহি থাকে বাৰু গুৱাহাটীলে এইকাৰণে ভাবিছো এতিয়া এনে এনে যেতিয়ালৈকে চলিব পাৰি চলি থাককচোন বাৰু নাইবা জেৰক্স চেৰক্স লাগিলেতো তাৰ পৰা ফটো মাৰি মোক দিয়ে দিব খুৰাহঁতে।
উম আৰু বহুত জেগাতে হেৰিয়ে চলে দিয়া চোন মানে জেৰক্সই চলে ।
সটো হয়।
সেইকাৰণে ইমান টেনচন লোৱা নাই। আৰু মাৰ খবৰ কি?
মাতো এতিয়া নাই মা আউট অফ অসমত চুব চলি আছে ।
অসমত।
আউ অফউ অঅঁ অসমৰ বাহিৰত আছে।
আহ অঁ।
কেতিয়াবা আহি থাকে ।
অঁ অঁ অঁ।
ফোন কৰি থাকে মোক মাজে মাজে ম দি থাকে খবৰ চু গৈ থাকে মই খাল খবৰ নলওঁ ।
মা বেছিভাগ সময় বাহিৰতে থাকে নেকি।
এই আৰ আধা ঘৰ আধা মাবাহিৰত ।
অঁ
কেতিয়াবা। তিনি ম চ আাল ঘৰৰত থাকে । চুতৰ কথা নাইতো কেতিয়া চুত । কেতিয়া ক্লাইমেটিক চাই সেহ যায় ।
অঁ অঁ।
এ চিৰিয়েল বনাইছে অ অসমীয়া চিৰিয়েল।
অঁ। অঁ মা প্ৰদুষাৰ নেকি!
এইটো চিৰি প্ৰডফি! ন এইটো এইটো তোমাৰ চেলিব্ৰটী মা কি কৰিছে । আকৈ কছিলো ত শি
আহঁ
মাৰ লগত বাৰটা ম ষ্টুডেট গৈছে এইবিলাক মানু এক ল ক
তেওঁলোকৰ মায়ে শিকায়ো নেকি।
অঁ মা শিকাই একাডেমি আছে ন!
উম।
এ কাপোৰটো পনাবৰি আছে ।
উম।
আচ্ছা আচ্ছা।
ব মই বষ্য খ কৰিবো
উম। ঠিকে আছে দিয়া পিছত পাতিম।
ঠিক আছে।